হেল্ল' অ' কি কৰি আছা?
মই এনেই অলপ পঢ়া শুনা কৰি আছিলো ৰবা।
অ', ঠিকে আছে পঢ়িব লাগে।
আপুনি কি কৰি আছে?
মই দুপৰীয়াৰ ভাত পানী খাই অলপমান টোপনি মাৰিম বুলি ভাবিলো।
অ' টোপনিহে মাৰে নেকি?
অ' এ অলপ জিৰণি আৰু মানে দুপৰীয়াৰ সময়ত টোপনি আৰু ক'ত আহিব আৰু। অলপ জিৰণি
অ' দুপৰীয়াৰ হয় হয় দুপৰীয়া সময়ত জিৰণি লব লাগে। আৰু অলপমান বহি কেনে, ধৰা। অ' অলপ শু শুব লাগে। অলপ শুব লাগে আৰু শুলে ভাল লাগে দিয়া চোন।
অ' এ লে কোৱা।
কোৱা তুমি কত গলা ফুৰি, ফুৰিব গৈছা নে নাই কৰবালে?
পঢিবা আজি যোৱা নাই বেলেগ এদিন যাম আৰু এই গৰমেই পৰি আছে দেখোন বহুতেই গৰম পৰি আছে। ইচ্ছা যোৱা নাই গৰমৰ কাৰণে অলপ বতৰটো সেমেকা হলে যাব পাৰি। কত গৈছিলা?
মই চান্দুবি গৈছিলো, গৈছে নে চান্দুবি?
চান্দুবি এবাৰ সৰু থাকোতে গৈছো। তটো আৰু যোৱা হোৱা নাই।
হয়।
বেছি দূৰ হ নহয় কিন্তু আৰু কিবা মনে নাযায় দেখোন। চাবৰ কাৰণে, ইচ্ছা নাযায় কেতিয়া কেতিয়াবা মনতো উঠিবও লাগিব না যাবৰ কাৰণে ওচৰ হলেও আৰু। কেতিয়াবা ওচৰৰ ঠাইতো যোৱা নাযায় আৰু দূৰৰ ঠাইত যোৱা হয় সেনেকুৱা হয়, অ'। কেনেকুৱা লাগিল কেনেকুৱা লাগিল
মোৰ ভালে লাগিছে উ ভালে লাগিছে বহুত খিনি কথা গম পালো বাৰু তাতে গৈ কি জাগাত মানে বিৰাট ধুনীয়া হয় আৰু জানাই চোন তোমাৰ কিমান গছ গছনিৰ মাজেৰে হয়।
আহঁ। চানধোৱী মানে সেইখন প্ৰকৃতিৰ হেৰি না এ কি কয় উনৈশ পঞ্চাশ চনত ভূমিকম্প শেষ এখন চানডুবি হেৰিতটো বহি গৈছিল হয় না? অ হয় অ অ অ সেইটো মানে সেইকাৰণে মানে প্ৰকৃতিৰ হেৰিটোত চিনাৰী বিলাক বেছিয়ে ভাল লাগে
অ চান্ হয় চানডুবি যিটো পুখুৰীতটো আছে আৰু চান্দবীৰ পুখুৰীতটো সেইটো মানে তুমাৰ নিজে নিজে হোৱা পুখুৰী হয় আৰু লেকটো আৰু সেইটো মানে তোমাৰ কামৰূপ ত পৰে আৰু গুৱাহাটীৰ পৰা অ পঁচাশি কিলোমিটাৰ দূৰত্বত থাকে আৰু তোমাৰ গাঁৱৰ পাহাৰৰ ওচৰত বুলি কয় হেৰী
অ সেইকাৰণেতো গোটেই পাহাৰৰ এলেকাৰ মাজত আছে ন
অ পাহাৰৰ মাজৰে আছে তাৰপিছত তোমাৰ ওঠৰশ কিবা চনত যে ভূমিকম্প আহিছিলে অসমত তেতিয়া মান তেতিয়া মানে তোমাৰ দুখন পাহৰ খন ভাগ হৈ গৈছে এই ভাগ হোৱাৰ পৰা মানে সেইটো নদীতটো বা নদী নহয় বাৰু ওফ দ্বীপটো সেই হৈছে আৰু ধৰা পানীৰ জাগাখেদি তোমাৰ আৰু তাৰপিছত তোমাৰ অ অ তাৰপিছত তোমাৰ বছৰে তাতে মানে চান্দুবি উৎস পালন কৰা হয় আমিতো বাতৰিত দেখিয়ে থাকিব ন দেখিছানে
অ দেখিছো বেয়া ভাৰ দেখিছো জোনবিল মেল না কি কি কি কয় কি মেল কয়েই কিবা মেলা হয় না নামটোো না
উসৱ মাত তোমাৰ কি আছিলে মনত াত নাই মোৰ ইমান এটা
উম এইখন চান্দবী মেলাৰ যেন নামটো সেনেকুৱাই হ'ব নেকি চান্দুৰী মালা এনেকুৱাই হ'ব
অ অ অ তোমাৰ মানে তাতে যিটো তোমাৰ অ ধৰা পানীৰে পানীৰ পুখুৰী বুলি কয় নেকি সেইটো সেইটোত মানে তোমাৰ পুুৰী নহয় ৰবা চানবদি ন নদীও নহয় দিয়চোন কি বুলিিবা কয় এইটো
অ মানে নিজে নিজে হোৱা কাৰণেটো দু অ বিল বিলে বুলি ধৰা আৰু
বিলে ধৰা বিলটোত মানে তোমাৰ বহুত মাাস্ পাই আৰু বিভিন্ন বিভিন্ন ধৰণৰ তোমাৰ অ জল জীৱ বোৰ পোৱা যায় আৰু তাতে তোমাৰ অ সেইও আছে তোমাৰ পদুম ফুলো আছে সেইখিনি
আহ আহ দেখি ভাল লাগে চাগে এনে গৈছো মন্দিৰ কিছুমান মানে ধেনে ধৰা মহামায়তকো গৈছো মহামায়া ধুবুৰী ধুবুৰী ধুবুৰী মহামায়া
হয় নিকি কেনেকুৱা লাগিল কৈ
তাত গৈতো ভালে লাগিল মহামায়া মা দেৱী দুৰ্গাৰ এটা আৱিৰ্ভাৱ তাত আছে দেখি ভালেই লাগিল বহুতে ভাল আমাৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব মই ভালদৰে ক'ব নোৱাৰিম বহুতেই দূৰ ছয় ঘন্টা সটামান লাগে ইয়াৰ পৰা গ'লে কিন্তু ভাল লাগিল আৰু যাই ভাল লাগিল তাত আমি বনভোজ খাব গৈছো বনভোজ মানে সেনেকুৱাই আৰু মন্দিৰ দৰ্শন কৰিব গতো আৰু বনভোজ যে খোৱাৰ নিচিনা হয় না নিৰামিষ খোৱা খাই পাৰ্টি বিলাখান যাই এনেকে বন্ধস্থলীৰ নিচিনাই হৈ গৈছে মহামায় মন্দিৰ চাব গ'লেতো আৰু দিনতটো আৰু কি কিনো কৰিব একো একোটা পাৰ্টি যায় আৰু সেনেকুৱাকে খোৱা খাদ্য লৈ যাই খাই নিজে ৰান্ধি মেলি সেইটোৱে আৰু তাত মাছ মাংসটো বেছি নচলে মানে নিৰামিষয়ে বেছি চলে কিছুমানে নজানাবিলাখানে আৰু লৈ যায় সেইটো আৰু বেলেগ কথা কিন্তু জনাবিলাখানে নাখায় আৰু ভালে লাগে তাতো গৈ
আপোনালোকে মানে আয়োজন কৰি গৈছিলে ঘৰৰ পৰাই
অ সেনেকুৱাই আৰু আয়োজন মানে আমি ধৰি লও ইয়াৰ পৰা বহুত মানুহ লগ লাগি একোখন গাড়ীত ধৈছো আৰু এনে ফুৰিবৰ কাৰণে জাগা চাবা মন্দিৰ চোৱা সেয়ে আৰু চাইছো পঞ্চৰৰত্ন দলং ওচৰৰে গৈছোঁ সেইখনো দেখা পালোঁ
আপুনি মহ মহামায়া যে গৈছে সেইখনি জোগাত খিনি বগৰী বুলি কয়
বগৰী বগৰী বাৰী অ বগৰী বাৰী অ সেইখিনি বগৰী
বগৰীবাৰী বুলি কয় ধুবুৰীৰ বিলাচীপাৰা ওচৰতে আৰু
বিলাচী এ মই জেগা বিলাখনৰ নাম নাজানো ভাই এ অলপ অ মই ইমান দূৰ নাজানো গৈছো চো চাইছো মন্দিৰতো ভাল লাগিছে ইমান খিনিয় আৰু
হয় ঠিকে আছে দিয়া
গাড়ীত গৈছো আৰু ইমান দূৰ নাজানো পঢ়িছো কোনটো জোগাত কি কয় এ আৰু নাজানো ইমান দূৰ এতিয়া মন্দিৰটো চাই ভাল লাগিছে সেইটোৱে সেইটোয়ে আৰু সেইখিনিয়ে ভাল লাগিছে আৰু তাত মোক ম ব আছে কি কৈছা অ ভ ভিতৰত তাৰে এ মানে মহ' বাঁহ বিলা খান আছে নিজে নিজে হোৱা ম' মবাঁ তাত মানে এটা সুৰংগ সুৰংগাৰ নিচিনা আছে উম এ সাপ সাপ সাপৰ হেৰিৰ ভিতৰেৰে এটা সুৰংগাৰ নিচিনা এটা মানুহে বনোৱা সেইটো নিজে হেৱা নহয় মানুহে বনাইছে
হয় হয় মই চলচিত্ৰ বোৰত দেখিছো আৰু হা চলচিত্ৰ সত্ৰবোৰত তোমাৰ যে তাতে বৃহৎ বৃহৎ কিছুমান মূৰ্তি আছে ন
অ অ আছে আছে আছে হনুমানৰ আছে আৰু এডাল গছ বনাইছে মানে মানুহে বনাইছে আহঁত গছ চিমেণ্টেৰে তুমি ক'ব লাগিব যেন সঁচা সঁচা যেন লাগে একেবাৰে সঁচা আৰু
হয় নেকি?
অঁ তাৰোপৰি এনেকুৱা আৰু আছে
ময়ো গৈছো বাৰু তাতে মহামায়াত ময়ো গৈছো ছিলো তোমাৰ আৰু তাৰে ওচৰত এ এটা নদী আছিল টিপ কি কয় টিপ টিপাকাই ন নদী বুলি কয় সেইটোক
সেইটো মা-মাৰ স্নান ঘাট। স্নানঘাট সেইটো তাৰমানে মা মহামায়াই। সেই নদীটোত গা ধোৱে, সেইটো নদীৰ নাম স্নান ঘাট। কিন্তু জাগাত জাগাটোক কুকুৰাৰ নাম মই বিশেষ নাজানো কিন্তু এ, মা-মা যেতিয়া স্নান কৰিব সেই নদীৰ পাৰতে মানে কাপোৰ পানি থৈ মানে স্নান কৰে আৰু তাৰে তাৰে আৰু বাসিন্দা বিলাকখানে কোৱা শুনিছো। আৰু আমি যেতিয়া সুধিছিলোঁ তেতিয়া কৈছিলে আৰু তাত। স্নানঘাট সেইটো নামাই এতিয়া আৰু বেলেগ বেলেগ আছে বহুত। দূৰে দূৰে আছে সেইবিলাকত আৰু একেদিনাই ইমান যোৱা নহয় নহয়। আমি ঠাইত ঘূৰিলো আৰু অলপ অকমান দেখিলো আগত গ'লো এনেকুৱা আৰু গোটেই চাব লাগিলে আৰু হয়তো আছে বেলেগ বেলেগ ঠাইত, বেলেগ
হয় তাত, তাতে বোলে আপোনাৰ বহুত অসমৰ, অসমৰ কি অসমৰ বাহিৰৰো বিভিন্ন বিভিন্ন ঠাইৰ পৰা ম-মানুহ চাব চাবলৈ যায় ন তাতে, এখন তীৰ্থস্থান বুলিয়ে ক'ব পাৰি।
অহ' সেনেকুৱাই আৰু। তীৰ্থস্থানেই সেইখন আমাৰ যেনেকুৱা কামাখ্যাখন, সেইখনো এখন। মাৰে এইবিলাসান আবিৰ্ভাৱ। য'ত য'ত হৈছে আৰু, আৰু এটা কালি মন্দিৰ আছে কালি মন্দিৰটোতো কালি মা তাতেটো কিমান ওখ। ওখ, মানে ওপৰৰ ফালে ডিঙি মেলি ওপৰৰ ফালে চাব লাগিব তাতো কিন্তু বহুত মোৰ বা আছে মাৰ হাতত ওলমি আছে।
হয় হয় তাতে যে স্নান ঘাতটো যে আছে তাতে স্নান ঘাত এটা আছে-আছে আপুনি যে ক'লে তাত মানে আপোনাৰ সত শক্তি য়জ্ঞ হয় তাতে, হয় মানে। বছৰে বছৰে হয় আৰু এইটো।
বুজাই দিয়াচোন সেইটোৰ বিষয়েলে সেইটোৰ বিষয়ে মোক বুজাই দিয়াচোন।
অহ' দিম দিয়া অহ, কিন্তু এটা দুৰ্গা পুজা পূজাও হয়, তোমাৰ বহুত ধৰণৰ কিবা কিবি হয়।
অহ' হয়। তাত যিহেতু মা দুৰ্গাৰ আৱিৰ্ভাৱ তাত তো দুৰ্গা পূজা হ'বই লাগিব। অহ, অহ। পিছে আৰু ক'ত ক'ত গৈছিলা এইটো কৈ দিয়া। এনেকে কেতিয়াবা জানিবৰ ইচ্ছা যায়, তাৰোপৰি যাবৰো ইচ্ছা যায়।
অহ' আৰু মানে এনেকে তোমাৰ আপোনাৰ বনভোজ খাই এনেকে কে মন্দিৰো দৰ্শন কৰা হয় বনভোজো খোৱা হয়, আপোনাৰ ঠাইও চোৱা হ'ল। আপোনালোক কিমানজন গৈছিলে।
আমাৰ কিমান জন মানে তেতিয়া মই হিচাপতটো পাহৰিলোঁ। এ, এখন গাড়ী যিমানখিনি। বেছি, বেছি। এখন গাড়ীত মানে চিট কভাৰ চিটত বহি যিমান মানুহজন মানুহ থাকে। অহ', অহ', অহ' সি পঞ্চাশ চল্লিশ ইমানেই ধৰা আৰু।
চল্লিশ পঞ্চাশ জন গৈছিলে আৰু। তাৰ পিছত তাতে ধৰা ধুনীয়াকে খালা ললা। আৰু অলপ ফূৰ্তি কৰিলা আৰু ধৰা। দা তোমালোকে আহোতে তে তোমালোকে সেই লৈ গৈছিলা নে, গান বাজ লৈ গৈছিলা নে গান চান বজোৱাৰ কাৰণে যন্ত্ৰ লৈ গৈছিলা?
অ', বাদ্যযন্ত্ৰ মানে আজিকালি মিউজিক বিলাখান যিবিলাখান বজাই সচৰাচৰ চলি থাকে এয়াই এয়াই লৈ গৈছে এয়াই
যিহেতু বনভোজ খাবলৈ গৈ গানৰ হেইতুটো লৈয়ে যাব লাগিব তেতিয়াহে ফূৰ্তিটো হয় আৰু ভালদৰে আমেজটো নালাগিব তাতে বাৰু তোমালোকে নিয়া খাইছিলা নে বনভোজত যে খাই সেয়ে খাইছিলা?
আমি যোৱাতটো আমাৰ নিৰামিষ খোৱা যেন লগা নাই কাৰণ অলপ পলম হ'লতো
অ', মানে দৰ্শন কৰি আৰু দৰ্শন
দ নাই-নাই আগতে-আগতে দৰ্শন হৈ পাৰ্টিটো আগতে দৰ্শন হয়ে লৈছে তাৰে পিছত খোৱা খাদ্যৰ ব্যৱস্থা এহ মাংস ভাতে লৈ যোৱা যেন লাগিছে। মোৰ আনুমানিক কাৰণ পাহৰিলতো অলপ দিন অলপ পলম হ'ল না এতিয়া মই সঠিক দিনটো দিব নোৱাৰিম, আহ সেইটোৱে কথা বেলেগ আৰু কি